হেল্ল'
হেল্ল'
হেল্ল'
অ' হয় কম
শুনিছা
অঁ শুনিছো
কি খবৰ তোমাৰ
অঁ মোৰ ভালেই দিয়া তোমাৰ কোৱা
হাঁ
ক'ৰ পৰা কৈ আছা
মই গুৱাহাটী তুমি
গুৱাহাটী ময়ো গুৱাহাটী
অঁ অঁ গুৱাহাটীৰ ক'ৰ
গুৱাহাটী মালিগাঁও
অঁ অঁ মই মথঘৰীয়া
আৰু তুমি গুৱাহাটীৰ ক'ৰ
মথঘৰীয়া
তিয়াত পঢ়াশুনা কৰি আছ নেকি ত জব কৰি আছো
কি কৈছা
মোক সু সুধিলো কি পঢ়া শুনা কৰি আছা নে কিবা জব কৰি আছা তুমি
উ মই অঁ তোমাৰ অঁ যোৱা বছৰ অ' গ্ৰেজুৱেচন কম অঁ শেষ কৰিলো বি এ অঁ হিষ্ট্ৰি কৰি
বি এ কৰিছো ক'ৰ পৰা কৰিছ বি এ
হেণ্ডিক গাৰলছ কলেজ
এতিয়া এম এ কৰিবা নে কি
এতিয়া মই আহ চিভিলছৰ কাৰণে প্ৰস্তুতি কৰি আছো অঁ তুমি কি কৰি আছা
মোৰ বিজনেচ
আচ্ছা ব্যৱসায়
হয় ব্যৱসায়
ভালেই আৰু অঁ পঢ়াটো ক'ৰ পৰা কৰিছিলা
মই লাষ্ট গ্ৰেজুৱেচন কৰিছো কৈছো তাত ভাৰ ইউনিভাৰ্চিটি
কৰ পৰা
গুজৰাত বৰোদা
অ' আচ্ছা দুৰ বহুত দূৰত
অ পভল ইউনিভাৰ্চিটি।
অ অ। ভালেই।
আৰু বাকী তোমাৰ ঘৰত কোন কোন আছে?
মোৰ মা দেউতা দাদা দুজন আৰু মই, তোমাৰ?
মোৰ ঘৰত দেউতা, মা, মই মোৰ ভাইটি আৰু মোৰ ব-
পিছে ব্যৱসায় কেনেকুৱা চলি আছে তোমাৰ?
ব্যৱসায় ভাল চলি আছে অনলাইনে আমি অনলাইনে আ তাৰ পৰা অৰ্ডাৰ আহে আৰু মোৰ ষ্টৰ হয় এইটো আছে,
অ অ হয়।
তপ ষ্টুডেন্ট বেছি ষ্টুডেণ্টয়ে ভাল পায় এইবিলাক কাপোৰ পিন্ধি।
উম উম উম।
আজি দেওবাৰ হয় কিবা প্লেন নাই ফুৰিব কাৰনে।
অ। নাই মই আজি উঠিছোৱে দেৰিকে দেওবাৰ বুলি। উম অলপ আগতে উঠিছিলো। অ তোমাৰ ফোন আহি গল।
বৰষুণ দিছে নেকি তোমাৰ হব।
বৰষুণ নাই দিয়া।
আমাৰ ফালে বৰষুণ পৰি আছে।
অ অ আমাৰ ফালেও দিব চাগে দূৰ হয় ন অলপ।
উম অলপ টো দূৰ হয়।
আহ।
বাকী তুমি কেইটা টাস্ক কমপ্লিট কৰিলা?
মোৰ অ এঘাৰটা হৈছে। তোমাৰ?
মোৰ বিশছটা।
বাহ ইমান হৈ গল।
কালিৰ পৰা আৰম্ভ কৰিলো এতিয়া তুমি চলি আছে।
অ অ আৰু আৰু নতুনকে সেইটোও কৰি আছা ন। নতুনকে এটা ওলাইছে যে। অঁ।
হয় হয় হয় সেইটোক নাই মই আগত কৰিছো মই, ট্ৰেন্সলেট হয় ট্ৰেন্সলেট, আছামিজ ট্ৰেন্সলেটৰ হয়।
অ। ভালেই মই কৰিবই নাপালোঁ। দহজন অকল ললে ন কালি।
অ হয়।
অ।
ত বাকী পিছে কোৱা? জা চাগে এটা অম্বুবাচী মেলা আহি আছে কালিৰ পুৱাৰ অম্বুবাচী মেলা আৰম্ভ হল
অম্বুবাচী মেলা ন
হয় কালিৰ পৰা আৰম্ভ হব মোৰ ঘৰৰ ওচৰতে মন্দিৰ
অ', ভালেই চোন।
সেইকাৰণে বৰষুণ দি আছে এই এইটো সপ্তাহ ডেইলী বৰষূণ এইফালে বহুত বৰষুণ দি থাকে
হয় হয় অঁ ছাব্বিশ তাৰিখ লৈকে থাকিব ন?
হয় হয়।
উম।
বাকি মৰ্নিং ব্ৰেকফাষ্ট কৰিলা নাই?
হাঁ?
ব্ৰেকফাষ্ট কৰিছা ৰাতিপুৱা ব্ৰেকফাষ্ট।
উম নাই কৰা।
বা কৰায়ে নাই? ডাইৰেক্ট লাঞ্চ কৰিবা?
অ', তুমি কৰিলা?
মইও কৰা নাই আজি মইও দেৰিকে উঠিছো দেওবাৰ না আজি আজি দোকানটো বন্ধ থাকে আৰামছে উঠো। উঠিচো উঠি চাও যে বৰষুণ দি আছে আকৌ শুই গলো।
চুৰ্ণী এখন লাগিছিলে। এইখন চুৰ্ণীকে লওঁ নেকি? বৰষুণ দিছে। দিছে আমাৰ তাতো।
এতিয়া দিছে নেকি?
অঁ
বৰষুণ দিলে বৰষুণ দি থাকিব এইকেইদিন ৰেগুলাৰ।
অঁ দিব অম্বুবাচী মেলা কেইদিন সদায় দিয়ে ন?
আহিবা ফুৰিব কাৰণে অম্বুবাচী মেলাত ভাল লাগিব।
উম অম্বুবাচী মেলাতো সেনেকে যোৱা নহয় বাৰু চাই লওঁ যদি অ' ঘৰৰ কোনোবা যায়।
যোৱাকালি যিমান কলত কথা পাতিল চব অম্বুবাচী মেলাক লৈ সোধে মোক এই মোক যেনেক সুধিছো ক পৰা পাৰিব পাৰি অঁ এইফা লেটো অম্বুবাচী মেলা হব কেনেকে আহিব লাগে কৰ পৰা আহিব লাগে কি ফেচিলিটি দিয়ে চব সুধি আছে মোক কালিৰ পৰা এইবিলাকে প্ৰশ্ন সুধি আছ মোক।
আৰু বেলেগ প্ৰশ্ন নোসোধে। যেনে সোধে ক'ৰ পৰা মই কওঁ মালিগাওঁ পাণ্ডু। অ' হয় নেকি অ অম্বুবাচি মেলাটো কেনেকে হয় পূজা কেতিয়া আৰম্ভ হব কোনবাৰে মোক কৈ প্ৰসাদ লাগে এ মাৰ কাপোৰ এটা থাকে কাপোৰটো মোৰ তাত আহিব সেই মোকো অলপ দিবা ৰিকুৱেষ্ট হে ভগবান মোৰ গোটেই মানুহ সেইবিলাক বিলাই থাকিলে হৈৰি গল মোৰ তাৰ পিছত একো নাহে ।
ঐ কালি এজন পাইছিলো মানে ইমান মানে তেনেকে কথা পাতিছে মই ভাবিলো তই আৰু ফোন কৰিব নোৱাৰো আৰু ব্লক হে কৰি দিছিলো এবাৰ কাৰণে। তাৰপিছত আকৌ নাই ব্লগ নক বৰ বেয়া দেখে পিছত ক'লো আৰু অ বহুত এনে হৈ গ'ল নকৰোঁ। অকল
নাই যোৱাকালি টো যে মই আটা চ আটিক পাইছ তম বল ব মান চবজ খাব লাগে। খাবলৈ লাগে পায়।
আহ।
ক'ত খাইছিলো মই এতিয়া তাৰ লগত কথা পাতি আছ স মোক ফোন কৰিছো কোন লগাকে ফোন কৰি ম
থাকেই আৰু।
আনজি তোমাৰ কথা শেষ হৈ গল আনজি মোক হোৱাটছআপ মেছেজ কৰিছে মই তোমাক আৰু এবাৰ কল কৰিছ উঠাবা হা নাই দোকান য
অ ঠিক আ
হা হা
অ কি কলা?
যোৱাকালি আন্টিয়ে মোক ফাৰ্ষ টাই কল কৰিলে, তাৰপিছত মোক মেজ দিছেকে টাইমত। এই তোমাক আৰু এবাৰ কল খাই মই কৈছ নাই বন্ধ কৰি ঘৰ যাই আছো। মৰ্নিঙত মোক মেচেজ গুড মৰ্ণং কঠি চানে। উঠা নাই শুই আছো মই কৰিব চি চাৰিটা পাঁচটে ক বাক আছে সেইকাৰণে সি মানে জলদি জলদি কৰিব বিচাৰি আছে ৰাতিপুৱা ৰাতিপুৱা মোক মেচেজ দিয়া আৰম্ভ কৰিছে।
অ অ। এটাৰ অ কিবা এটাই হৈছে নেকি কালি মোক কল কৰিছিলে। শুভম ৰয় বোলা মানুহজন।
শুভম ৰয়।
হা গ্ৰুপতো দি আছে কোনোবা শুই আছা নেকি ইমান আমনি কৰে কেনেকুৱাকে কথা পাতে মই আৰু নোৱাৰিলো আৰু কাটি দিছো।
শুভম ৰয় মোক আইজিও কল কৰিছিল প্ৰথম কলে ছেকেণ্ড কল ও মোক পোন কৰিছে। অ বেলেগে কৰি আছে মই একো বুজি পোৱা নাই মই খালি হয় হয় হয়।
অ অলপ এনে চবে বেলেগ ধৰণে কথা পাতে বাৰু বেয়া নহয় অকল মোৰ ভাল নালাগিলে আৰু।
মানুহ ভাল লাগিব লাগিব মই কথা পাতি আছো মই নাজানো ত ভাল পাইছে কথা প মই কব মই ভো
আহ তাৰপিছত মই কল কৰিম।
তুমি কল কৰিবা। সেকে হ'ব আৰু বেছি টাইম।
অহ, কিমান ভুলটো
কিন্তু মন ব্ৰেকফাষ্ট কৰা নাই ঘৰত মাত ওলিয়াব নপাৰে
অ',
প ন ন ব
অ' ঠিক আছে নহলে খাই লোৱা মই খাই লওঁ তাৰপিছত অহ, মই তোমাক কল কৰো।
উম, উম, উম।